হেল্ল'। অ কি খবৰ। ভাল এই মোৰো ভালেই দিয়া।
উম।
বাকী কবাত ফুৰাৰ প্লেন চিলেন কৰিছা নাই।
অঁ এই তাতে গৰম বন্ধতে যাম বুলি ভাবছিলোঁ তোমাৰ মেঘালয়া। উম। যি যি গৰম পৰিছে অসমত আৰু অকমান ঠাণ্ডা জেগাৰ পৰা আহি যোৱাই ভাল।
অ তাকে অ বহুত গৰম পেলাইছে বাৰু দেই। মৌ বাৰু কেইদিমান আগতে ফুৰি আহিলো।
ক'ত ফুৰিলাগে।
মই এই এইফালে গলো অ হেৰিফালে বৈষ্ণৱমাতা গৈছিলো।
আচ্ছা।
মোলে ফেমিলি অ কাশ্মীৰ ফালে ইমান কাশ পুৰা আগলে নগলো আৰু। জম্মুলেকে গ'লো বৈষ্ণব মাতা দৰ্শন। কৰিলো দে তাৰ পিছতে এ তেনেকে দেলহীত ফুৰিলো। হেৰি তাৰপিছতে অমিতচৰ গ'লো বাঘা বৰ্ডাৰ গলো।
পাৰাঠা খালা নাই পাৰাঠা।
অ খালো খালো খালো চলে কুলচে যে খোৱা নহ'ল। পৰাঠাটো খালো আৰু পৰাঠাই খালো পাঞ্জাৱত।
উম।
ধেৰিকে তাকে বৈষ্ণৱ মাতা দৰ্শন কৰিলো আৰু ভাল লাগিলে।
অ দেল্হিত দেল্হীততো চাগে গৰমেই।
অ নাই দেলহী। জম্মুত ঠাণ্ডা দেই জম্মুত আমি যাওঁতে ইমান বৰষুণো দিলে। ঠাণ্ডাত কপি মানে একদম ভৰি চৰি ফুলি গৈছে। মানে একদম ঠাণ্ডা মানে হিলাব নোৱাৰা আতাইতকে আৰু।
অ অ মই যাওঁতেও বহুত ঠাণ্ডা পৰে অ তাত।
অ ত' তাৰপিছতে দেল্হিত কিন্তু গৰম আছি। ছিলে বহুত তেওঁ হল তেও ৱাল মানে হেই হেৰি মানত। ফেব্ৰুৱাৰী মানত গ'লো ন তেওমানে অকমান ঠাণ্ডা ঠাণ্ডাতে পৰিছো পৰিছে আৰু।
উম উম।
দিও তাতে ঘূৰিলো আৰু তেওঁ দেল্লীত আৰু গৰম ইমান যিহে পলিউচন চলিউচন মানে আৰু দেল্লীত
তাকে বহুত পলিউচন দেল্লীটো দেৱালী চেৱালি আৰু হয় অ
তাকে তুমি কবাত ফুৰিব গ গলা নে কি
মই মেঘালয়া যাম বুলি ভাবিছিলো তাৰে প্লেন কৰি আছো এবাৰ গলো বাৰু শ্বিলং নাই লগৰখিনি যাম
অ লৰাখিনি যাবা আৰু বাকী ক'ত শ্বিলং গৈছিলা
অ শ্বিলং মই এইবাৰ সৈতে তিনিবাৰ যোৱা হব গ'লো বাৰু ঠাণ্ডা জাগাতো গৈ থাকি ভাল লাগে ওচৰতে
অ শ্বিলংখন বাৰু গুৱাহাটীৰ ওচৰতে পৰে ন ভালেই মানুহ বিলাকৰ
সেইকাৰণে এবাৰ অকণ দূৰত যাম মেঘালয়ত গৈ মস্তি কৰিম আৰু থাকিম
আচ্ছা আচ্ছা আচ্ছা লগৰ বোৰ মিলি যাবা মানে
অ লগৰবোৰ যাম
অ আচ্ছা শ্বিলঙত কি ফেমেলি গৈছিলা নে লগৰবোৰ মিলি গৈছিলা
নাই নাই শ্বিলং ফেমেলিৰ লগত গৈছিলো
অ মইও গৈছো বাৰু শ্বিলং ফেমেলিৰ লগত গৈছিলো
এইটো টিপত লগৰখিনি যাম আৰু
আচ্ছা আচ্ছা আচ্ছা দিয়া ভালে যাব লাগে ফুৰিব লাগে
এটাই জীৱন ফুৰি কৰি লওঁ ন
অ তাকে বাকী প্লেন বনোৱা কিবা আমি বাকী লগৰ খিনিও যাম একেলগে
অ অ বনাব লাগিছিলে
অ
যি গৰম পৰিছে ৱেডাৰ টো চাই কত যাব পাৰি নো
এ টাউন ফালেও যাব পাৰি
টাৱাং
উম
টাৱাং যাব পাৰি কিন্তু লেন্সলাইড হয়তো এইবিলাকৰ ৰি
অ সেইটো বাৰু ৰিস্ক থাকে বাৰু তেওঁ টাৱাংটোত মানে অকমান ৰিস্কি হয় তথাপিও ভাল লাগে আৰু পৰিৱেশটো নাযায় উম
প্ৰথম প্ৰথম যাওঁ নেকি
অ তেনেকেও পাৰি মইতো ভালেই পাওঁ তেনেকাকে যাব হলে ধৰ্মস্থান কত যাবা
আহ আ ক'ত যাব পাৰি তামিলনাডু মন্দিৰটো যে
হা হা
তামিলনাডু মন্দিৰটো যে কি আছিল ডাঙৰ নামটো মই পাহৰিলো অ ভেংকেটিচ মন্দিৰ নে কি বুলি কয় যে
অ অ অ ভেংকেটিশ মন্দিৰটো
তাত যাব পাৰি
অ' এই তামিলনাডু কেনে দূৰ হৈ যাব বহুত।
অ' নহ'লে সেই উৰিষ্যা, জগন্নাথ এইবিলাকত।
অ' তাতো যাব পাৰি। অ' এই হেৰি সাগৰৰ পাৰত ভাল লাগিব কিন্তু জম্মু কি জগন্নাথ গ'লে। পুৰীত
অ'। এ, সাগৰ পাৰ ধুনীয়া লাগে, তহঁতে একে পুৰা হেৰি শ্বপিং হেৰিতে বহি যায় ন'। মানে গা ধুই থাকে, এইফালে ষ্ট্ৰিট ফুড, তোমাৰ বস্তু তো কিনিব পাৰা, বহুত ফেচিলিটী, দাম অলপ বেছি আৰু।
অ' সেইটোয়ে, সে হ'বই আৰু টুৰিষ্ট জাগা আৰু।
তাত সৰু বস্তুবিলাকে বহুত দাম।
অ' বা অসমৰ বাহিৰত ওলালেই বস্তুৰ দাম বাঢ়িয়ে যায়।
নহয় উৰিষ্যাখন আকৌ হেৰি কাণ্ট্ৰি ন' তাত মানে নেকি ফাইনেনচিয়েল ইমান চাপৰ্ট নাই কাৰনে সিহঁতে টুৰিষ্টৰপৰা পইচাখিনি লয়।
অ' সেইটোৱে, তাকে। উপায়ো নাই বাৰু। উম, আৰু যিহেতু জাগা চাগাবিলাকো হেৰি কৰি ৰাখিব লাগে সেইকাৰণে চাফ চিকুণ কৰি ৰাখিব হ'লেতো মানুহৰ ভিৰ জেগাত পইচাটো ল'বই।
অ' হয় বাৰু তাতে কিন্তু ৰাস্তাবিলাক ধুনীয়া দেই, একদম পুৰা চাফা তাত, লেতেৰা পেতেৰা নাই।
মই গৈছিলোঁ জগন্নাথ পুুৰী মানে সৰুতে গৈছিলোঁ বহুত।
মই মই গৈছিলোঁ বাৰু দুবছৰ মানৰ আগত।
অ' মই মানে সৰু আৰু তেতিয়া, ইস্কুলত পঢ়ি থাকোতেই মানে সৰুতেই। পাহৰিছোঁ মানে এতিয়া বস্তুবোৰ। তাকে, আমাৰ অসমতো ঢেৰ আছে বাৰু ফুৰিব পৰা জেগা।
অসমতো আছে খালি যিহেতু গৰম ফুৰিব মন নাযা
অ' সেইটোয়ে কথা। এতিয়া বাৰু অ' ভাল বাৰু। অ' এই গৰমৰ দিনত হিল ষ্টেচন যাবলেহে ভাল। পাহাৰীয়া জেগা যাবলে ভাল বোলো গৰমৰ দিনত। অ'। অকমান ঠাণ্ডা পৰে ন'। হেনে ভিৰো হয় বাৰু আজিকালি সেইবোৰ জেগাত আজি কালি মানুহবিলাকে ঘূৰিয়ে ফুৰে ন' ভ্ৰমণ বেছিকে কৰে। ছুটি পালেই গুচিয়ে যায়।
উম, এতিয়া এইটো হেৰিত শ্বিলঙলৈ বহুত ভিৰ হয়। গুৱাহাটী মানুহখিনিও গুচি যায়, বাকী মানুহখিনিতো যায়েই। বহুত ভিৰ হয়, থাকিব কাৰণে হোটেল নোপোৱা হয়।
উম, সেইটোয়ে, তাতে গৰমৰ বন্ধ।
অ' যাবই মানুহ আমি এবাৰ যাওঁতে হোটেল খতো হোটেলত খাব মানে জেগাই নাই হোটেল ভিৰ। আধা ঘণ্টা ৰখিছোঁ আমি।
অ'। সে তেনেকুৱা, আমিও এবাৰ আমি জানছো হোটেল বিচাৰি পোৱা নাছিলোঁ। শ্বিলংত বিচাৰি বিচাৰি বিচাৰি মানে বহুত দেৰি পিছত পাইছো মানে হো টেলখন ৰাত উম।
তে যে যেতিয়া ফুৰিব গ'লে আগতে হোটেল - চুটেল বুকিং কৰি থব লাগে।
অ সেইটোৱে আগতিয়া আজিকালি চব জাগাতে আগতীয়াকে কৰি থব লাগে হয় নহলে সময়ত নাপাও ন।
এ গৈ গৈ বিচাৰি পালে সেই কিবা ভাঙা ভাঙি ৰূপবিলাক পায়। য'ত তত, অ নাই কিবা চিকিউৰিটি হেৰি থাকে নাই কিবা আছে আৰু দৰ্জাখনো বেয়া থাকে সেই কাৰণে।
ত এপত পাই ন? সেইটোয়ে, সেইটোয়ে আৰু দিগদাৰ হৈ যায় ন মানুহবোৰৰ।
হু বাকী ক'ত ফুৰি ফুৰিব যোৱা ভাবিছা আমি লৰাখিনি?
তাকে ক'ৰবাততো যাব লাগিছিলে। এই বন্ধতে যাব লাগিছিলে।
এ বন্ধতে যাব লাগিব তাৰপিছত আকৌ চবৰে নিজৰ নিজৰ চেডিউল
অ, এই চ চাডেন প্লেন এটা বনোৱা ভাল চবে মিলি পেলাই হা?
গ্ৰুপত কম।
অ গ্ৰুপত কলে হ'ল।
এ অ গ'লে হল এইটো জাগাত যাম দিয়া।
অ পাছত চাইলে যাব পাৰি।
পাং এই বমিলা - চমিলা ঘূৰি আহিম এদিন দুদিন হ'ব এদিন - দুদিন থাকি।
অ পাৰি, দুদিনমান থাকি পেলাই এনেকে ঘূৰি আহিব পাৰি। বেয়া নহয় বিলাকে ঘুৰি ভাল লাগে ন, ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা পৰে গা চা।
অ' তাকে।
নে আপোনাৰ তোক কৈ, না হা?
কি হৈছে?
নহ, টোপনিটো ধৰিছে যেন পাইছো হামিয়াই আছে যে।
অ বা ভনিয়ে আছো মই।
অঁ'। কি কয় আছিলা তুমি?
অ বোলো এই তাতে বোমবিলাতে গৈ দৌৰাতি মান থাকি চবেই এঞ্জয় - চেঞ্জয় কৰি বোমবিলা টাউনখনত ফুৰি
উম অহ ভাল হ'ব তেনেকে। অকমান গোটেইখিনি লগ
লগৰকেইটা মানেতো স্কুটি লৈ গৈছে বহুত দিলাই এ দিনত অহা যোৱা কৰি দিছে।
অহ, অ যায় কিছুমানে তেনেকে। দেও ইমান হেৰি হৈ যায় ন
এ নোৱাৰি, ৰাতিপুৱা ছটা মানতে অ, ৰাতিপুৱা ছটা মানতে ওলাব লাগিব আৰু যদি ভাল বাইক বা স্কুটি এনে তেতিয়াতো বেয়াই দিগদাৰ আছে, বেয়া হৈ গলে।
আকৌ আপ মাজ ৰাস্তাত বেয়া হৈ গলেও দিগদাৰ হৈ যায়। তেনেকে, যাব পাৰি পিছে গোটেইখিনি লগ হৈ ভালো লাগি ব ফূৰ্তি কৰিব পাৰিম, গোটেইখিনিয়ে বহুত বহুত দিন তেনেকে লগে পোৱা হোৱা নাই চব নিজৰ নিজৰ যে জীৱনত ব্যস্ত হৈ আছে আৰু।
অ এই অলপ ফূতি কৰাতে ভাল তাৰপিছ পিছত যে লাইফতো ব্যস্ত সমেই আৰু।
অ সেইটোৱে চবৰে নিজৰ নিজৰ
মাজতে বন্ধ উঠিয়াই পেলাই ফুৰি আহিম।
উম অ চব নিজৰ নিজৰ কামবোৰত ব্যস্ত হৈ থাকে ন। অকণমান ওলাই গ'লে এতিয়া মায় মনটোও ভাল লাগে।
এটা ৰিফ্ৰেছন পাম আৰু আমি।
অ সেইটোৱে।
বাকী কোৱা খানা পিনা হলে নে নাই?
হাই খানা পিনা বনালো। খাম আৰু অকমান লাহেকে, খাম আৰু অকমান লাহেকে।
কি আছে আজি?
আজি আ পোলাও আৰুা মাংস আছে।
আচ্ছা।
মুৰ্গী মাংস।
আজি মানে পুৰা পাৰ্টি ন?
অ এই গোটেই ঘৰৰ পৰিয়ালটোৱে মিলি পেলাই মানে খাম আৰু আজি।
আচ্ছা
উম তাকে বনালো চবে মিলি। অহ। এৰ এ হেৰি মানে ভাইটিৰ জন্মদিন ন।
আচ্ছা
ত সেইকাৰণে বেলেগ একো খোৱা নাই, গোটেই মানুহখিনিয়ে মানে মিলি পেলাই খাম আৰু।
আচ্ছা।
তেনেকে ভালো লাগে ন?
মানে নামাতিলা বির্থডে খাবলে।
এই বাৰ্থডে পাতা নাই কলোৱে চোন তেনেকে পাতা হোৱা নাই এনেই ঘৰৰ মানুহখিনিয়ে তাত টি বোলো এসাঁজ খাওঁ গোটেইখিনি মিলি ভালো লাগে ন। কিবা এটা এনেকা আহিলে তেনেকেই সি উম তাকে আকৌ ফুৰিব যোৱাও হৈ আছে ন।
অহ।
মানে ঘৰৰ পৰিয়ালটো তেনেকে কানেও কৈছো তাতেই কিবা কিবি বস্তু বস্তুয়ে কিনিবিা আৰু গিফ্ট চিফ্ট জেগাতেই দিডিম বোলো তাক।
অ ঠিকে কৰিছা।
উম সেইকাৰণে এতিয়া খানা এটাই দি দিলো খালো আৰু মিলি জুলি। তোমাৰ কি আছে ভাত?
আমাৰ প্লেইন দালি ভাত।
অঁ প্লেইন ডালি ভাত ন?
আজি মাংস চাংস নাই।
আচ্ছা। তাকে এখন তেনেকে চেও গৰমত চিম্পুলকেও খাই ভাল লাগে। আমাৰো চিম্পুলকে খাই আছিলো এইকেইদিন। অহ। চিম্পুল কে খাইটো মানে অকমান ভাল লাগে আৰু গৰমত কষ্টও হয় ন বস্তু বিলাক বনাই থাকি বলৈ পাক ঘৰত সোমাই।